শুনিছা
অ শুনিছো তুমি শুনিছা
অ অ শুনিছোঁ
কি কৰি আছিলা
এনেই আছিলো ফোন চাই
অ অ হেৰি কি কয় ইভিনিং স্নেকচ হ'ল
হ'ল হ'ল তোমাৰ
মোৰো হৈ গল এতিয়া দিনাৰে হ'ব আৰু লাহেকে অ শ কি কৰিলা মোৰ মাততো শুনি পোৱা নাই নেকি
পাইছো পাইছো নিজৰটোও পাই আছো মানে অ এতিয়া নাই ঠিকে আছে দিয়া অ তুমি কি কৰিলা ইভিনিং বেৰেকত কি খালা
মই তোমাৰ আজি হেৰি ব্ৰেড চব বনাইছিলে ঘৰত টো খালো তাৰপিছত কফি অলপ খালোঁ তাৰপিছত হৈ গল তুমি
মই মেগী বনাই পেলাই খালোঁ আৰু
অ মেগী খালা
অ
য়োগা ক্লাছৰ পৰা আহি অলপ ফ্ৰেচ ফ্ৰেছ হৈ বনাই মেলি নিজে বনাই আছিলে আৰু মই নিজে কফি চফি বনাই আজ জৰি হয় এতিয়া এনে আৰু অলপ হেৰি চাইছিলোঁ ৰিল চাই আছিলোঁ পিল তাতে সেই গুৱাহাটীত গৰমৰ কথা ইমান ওলাইছে নহয় আচৰিত
অ গৰমতটো নকবা আৰু কিমান হৈছে পিছে আজি অলপ কমে এইকেইদিনটো বহুত
বহুত বহুত গৰম আজি আৰু যোৱা আগদিনাখন অলপ বৰষুণ খুন্দিয়া ঠাণ্ডা পৰিছিলে বতৰটো উম উম থাকিবই নোৱাৰা হৈ হৈছে ইমান সচাকে বহুত গৰম দিছে। চিলে। এই মানুহে গছ গছ কাটে কাৰণে। বিলাক হৈছে আৰু। গতিকে গছৰ কাৰণেই গোটেইখিনি সেইটোতে প্ৰব্লেম হৈছে মানুহে গছ কাটিছে উম উম নপৰে।
নোহোৱা হৈ গৈছে সেইকাৰণে হৈছে সেইবিলাক।
উম উম পুৰা পুৰা হেৰি এয়াৰ পলিউচন হৈ গৈছে আৰু।
তুমি এনেই গৰমত কি খোৱা ইমান গৰম পৰিলে।
অ গৰমত মই বেচিকেলী তোমাৰ ঠাণ্ডা জুচ চুচ নিজে ঘৰত কেতিয়াবা বনাই নেমু চৰ্বত বনাই খাওঁ। তাৰপাছতে। বেলৰ চৰ্বত তাৰপিছতে কঁঠাল আনিলে কঁঠালৰ চৰ্বত।
কঁঠালৰ চৰ্বতো খোৱা।
অ। তোমাৰ ভালকে মানে কি জানা একদম ইজি হয় কাল চৰ্বত এতিয়া আহিছে নেকি এতিয়া আহিছে্। কথালৈ। ইটো মানে কেনেকে বনাই জানা বহুত ইজি হয়। ভাই প। কঁঠাল গোটেই ফুট কেইটা উলিয়াই লবা কঁঠালৰ ফুট কেইটা উলিয়াইকেইটা মানে ভালকে কঠাল খোৱা আমি খাওঁ। সেইখিনি ভালকে দ। ভালকে চেকনিখননে এনেকে চেটি চেট উিয়াব লাগে। ৰস হৈ যায় বৰফ দু পিছমান দি কিবা বহুত ভাল হয় খাবলে।
হয় নেকি অ অ এবাৰ কঠাল কোৱাই নাই চিজনৰ?
অ কঁঠাল বাৰ হেৰিকে হোৱাই নাই বাৰু এনে কিন্তু কঁঠাল খাব লাগে গৰমত হম।
কত আছিল? যে মই বেলৰ চৰবতে খাওঁ বনাই।
তুমি কি কি খুৱাই নাই গৰম দিনত?
স কাৰণে ইজি আৰু। পটকে বনাই খাই দিও আৰু এনেকে বেলৰ চৰবত নহলে বা তোমাৰ নেমু চৰবতে খোৱা যায় নহলে তোমাৰ কেতিয়াবা আহ সেয়াও। খালো এইটো কি কয় এই ফল মূলৰ কিব। বা আনিলে চৰবত বনাই সেনেকে খাওঁ। বা বেছিভাগ। বেছি ভাগ তোমাৰ সেয়াও খোৱা যায় আৰু এই কল্ড ড্ৰিংক।
কল্ৰিং বিলাক উ উ উম উম সেইবিলাক বেছি চাই অ সেইটোতো ভাল লাগে। কিন্ত সবাক স্বাস্থ্যন্ত। নহয় বেমাৰহ বহুত মিঠা চুগাৰ থাকে ন। দোকান আহিছোঁ অই বেমাৰ বিলাক হয় অ উম সেইটো কাৰণে প্ৰব্লেম হয় এনেই কিন্তু গৰম দিনত কল্ড কফি বনাই অ অ গৰমৰ দিন সেইকাৰণেই ভাল লাগে মোৰ বহুত ধৰণৰ মম মানে এনেকুৱা খোৱা শীতল পানীয় এইবিলাক খাব পাৰি
অ অ বহুত খাব পাৰি ভাল লাগে কিন্তু এই গৰমটো দিলেহে ভাল নালাগে আৰু বহুত যেতিয়া বেছি গৰম দিয়ে
এনেই কিন্তু ভাল লাগে গৰমৰ দিন এনেকুৱা ফল মূল খাই থাকিব পালে আৰু ভাল লাগে সেইটো কাৰণে এতিয়া ডাবৰ পানী চব ভাল হৈছে
অ ডাবৰ পানীতটো ভাল লাগে সেইটোতো বহুত ভালো নিজৰ বডিৰ কাৰণেও ভাল লাগে সেইটো খাই অ অ আৰু তাইৰ নাৰিকল খিনিও খালে ভাল ঠাণ্ডা পৰি জেগাতো
সেইটো মজা লাগে হেৰিটো খাই
অ আৰু এনে কি খোৱা গৰম দিনত
গৰম দিনত সেইটোয়ে আৰু পঁইতা ভাত খাওঁ তাৰ তাৰপিছতে তোমাৰ এই পইতা ভাত তো ভাল লাগে এ তোমাৰ এনে গৰমত আমাৰ নিৰামিষ খানাছ চলে নিৰামিষ কেতিয়াবা ঠাণ্ডা হেৰি অলপ হলে ঠাণ্ডা পৰিলে মাংস চাংস খাওঁ আৰু
অ অ
ন পৰে
আজি দিনাৰত কি আছে
আজিৰ দিনাৰ তোমাৰ আমাৰ দালি আছে তাৰিছতে মাছ ভজা এনে সৰু মাছ ভজা আচতে সেনেকা দিয়ে খাম আৰু নেমু চে কি খাম
অ অ আমাৰো মাছে আজি
উম মাছ
মাছ অ মাছ আৰু সেনেকে খাম আৰু এই টেঙা দি টেঙা হয় এইটো ভালে লাগে এই গৰমত মাছ অ মাছৰ টেঙা এনে ভাল লাগে খাই ত' আৰু বাকী অ বাকী আজি এ আৰু মাছৰ মাছে দিয়ে খাম
উমম আৰু এই কদৈৰ হেৰি জোল খাই ভাল লাগে মাছ
অ কৰদৈতটো ভাল লাগে থেকেৰা টেঙাও থেকেৰা টেঙাও ভাল লাগে অ অ অ
বাকী এনে মোৰ তোমাৰ দিন হিচাপে গৰম দিনটো টো কাৰণে ভাল লাগে আৰু ঠাণ্ডা দিনো ভাল লাগে ঠাণ্ডা দিনত তোমাৰ অলপ এলাহ হৈ যায় মোৰ তেলেহুৱা ভাৱ হৈ যায় খাব
অ তাৰ ঠাণ্ডাও লাগে অ টোপনি আৰু মন নাযায় কাম বোৰ কৰিব
উম সেইকাৰণে অলপ ঠাণ্ডা দিন বেয়া লাগে
বাকী এনে ভাল লাগে মানে অ অ মানে এই ম ম চুপ ধৰা এইবোৰ সেনেকে
হট চকলেট সেইবিলাক খাব পাৰি আৰু সেইটো কাৰণে ভাল লাগে
আৰু কুঁহিয়াৰ ৰস ভাল লাগে গৰমৰ দিনত
সেইটো বহুত ভাল লাগে কলেজৰ সন্মুখত যেতিয়া কুঁহিয়া ৰস ঢেৰ পাইছে আৰু আমাৰ আমাৰ কলেজ কটনৰ সন্মো মুখ ঢেৰ কুঁহিয়াৰ ৰস
অ আৰু আজিকালিটো বৰফো দি দিয়ে তো বহুত ৰিফ্ৰেছিং আৰু
ম দিলে আৰু ভাল লাগে গাটো পৰা এনাৰ্জি এ পাই যায় শক্তি পাই যায় সেইটো কাৰণে বাকী এনেই তোমাৰ ঠাণ্ডাত তোমাৰ ঠাণ্ডাত হেৰি আৰু অ নৰ্মেলি কেনেকুৱা টাইপ চাহ গাখীৰ চাহ খাই ভাল লাগে একডম ডা তাকে তাৰপিছতে কফি খাই ভাল লাগে তাৰ পিছতে আৰু অলপ চাট ফটা অলপ মচলা জাতীয় কিবা সেনেকুৱা খাই ভাল লাগে মুঠতে কমপেযাৰ উম উম সেইটো কাৰণেই বাকী তোমাক কেনেকুৱা দিন ভাল লাগে গৰম দিন ঠাণ্ডা দিনে তোমাৰ এটা দিন থাকে ন যে বেছি গৰমো নপৰে ঠাণ্ডাও নপৰে গৰম কোনটো দিন ভাল লাগে
মোৰতো বে বেচিকেলি তোমাৰ মোৰ বেছি গৰম একদম ভাল নাপাও মানে যেতিয়া এনেকুৱা মানে ব বতৰটো অলপ গৰম বা অলপ মানে হেৰি থাকে আৰু এয়া ভাল লাগে এনেই বেচিকেলি মোৰ সেয়া ভাল লাগে ঠাণ্ডা দিনে ভাল লাগে মানে গৰম অ গৰমতটো মানে একদম মানে বেছিকে গৰম আজিকালিতো বেছিকে গৰম পৰে পৰিলে ত অশান্তি লাগে আৰু কেতিয়াবা এনে বস্তু বোৰ ভাল ভাল লাগে আৰু ফল ফকৰ বিলাক ওলাই বহুত সেইকাৰণে ভাল লাগে খাবলে আৰু
কাৰণে ভাল লাগে আৰু
অ আৰু তুমি আম ফল খাইছা নে নাই?
অ' ব এতিয়াতো ফলৰ ৰজা আম-আম খাবই লাগিব।
অ' খাইছো। খাইছো আম কেঁচা আমো খালো। আৰু এতিয়াতো অ-অ-অ-অ সেইটোতো বাৰু। হয়
আম আৰু লেঙেৰা আম খাই বেছি বেছি ভাল লাগে। এই যে লেঙেৰা আম বিলাক থাকে। অলপ-অলপ ধুনীয়া মলমলীয়া
অ-অ-অ-অ, এই আজিকালিতো বেছিভাগ বেজি-চেজি দিয়া সেইবোৰ আম ওলাইছে সেইবোৰ মানে সেই এইবোৰ মিঠাও নাথাকে কেহা-কেহাও লাগে। পানী-পানী লাগে একো-একো নালাগে। তেনেকুৱা অ-অ,
সেয়
আজি-কালি মানে মিঠা আম পেৰফেক আম এটা মানে খাব বলে আৰু নাপাও আও।
উম বহুত বহুত ৰেয়িহে আমবিলাক উলিয়াই আৰু ভাল মেকা। এনেকা নহয়েই।
সেইটো য়েতিয়া আৰু এতিয়া আৰু ভাতৰ লগত। তো আম এনেও আম খামটো খাই ভালে লাগে।
অ অ ভাতৰ লগত কিন্তু আম। বহুত ভাল লাগে।
অ অ মানে সুদা ভাত হলেও। সুদা ভাত হ'লেও খাই দিব পাৰি।
উম উম আৰু অলপ তাতে দালি দালি হ'ব। দিব লাগে। পনিয়াকে তাৰ পিছতে আমটো পিটিকি খাবলে মিঠা টেঙা ভাৱ এটা আহে বহুত ভাল লাগে সেইটো কাৰণে আৰু তুমি।
পাইচা নে নাই।
অ অ বেল পাইছোঁ বেলৰ তোমাৰ হেৰি অ বেলৰ আইচ কিমো যোনটো উলিয়াই। মানে বেলটো তোমাৰ ফিজত থৈ আ এনেকা আইচ আইচমৰ যে খাব পাৰি ন। সেইটো খাই মজা লাগে সেই। তো ভাল লাগে। বেল মানে কম। মই গ'লে অ হেৰি চামুচে এনেকে উলিয়াই উলিয়াই খাই বেছি ভাল লাগে অলপ গোটা ভাপ থাকে নহয় বেলৰ সেইটো বেছি ভাল লাগে। বেলৰ কিন্তু বেল বহুত উপকাৰী দেই পেটৰ কাৰণে।
অ অ জুচ জুচটো খাই বেছিকে ভাল লাগে মানে তোমাৰ মানে যোনটো চামুচেদি সেনেকে খা খালেও ভাল লাগে কিন্তু বহুত গুটি থাকে সেই কাৰণে। মানে অলপমান অশান্তি লাগে এনেই জুচটো বনাই ভাল লাগে। জুচটো মে মানে তোমাৰ নেমু। গোল নেমু চেমু দিও
নেমু চেপি আৰু আৰু অলপ ক'লা নিমখ দি ল'। দিব লাগে সেইটো কাৰণে ভাল। ভাল লাগে আমাৰ ওচ কি এই গৰমৰ কাৰণে তোমাৰ অ হেৰি ওলাইছে এই যে জাল। জিৰা পানী বিলাক ওলাইছে। যে জালজি ঠাণ্ডা পানীয়ে সেইটো বিৰাট চলিছে। আমাৰ ইয়াত। বহুত ভাল লাগিছে কিন্তু সেইটো অ এটা গিলাচত বিশ টকা। আমা লয়। সেইটো কিন্তু বহুত ভাল হৈছে, ভাল হয় ভাল হয়, উম, পেটটো ঠাণ্ডা কৰি দিয়ে আৰু মানে বহুত। মানে নতুনকে এটা হেৰি হৈ যায় মানে পেটটো ভাল লাগি যায়।
অ অ অ।
কৰি যায় গোটেইখিনি।
এনে বাকী তুমি কল্ড ড্ৰিংকচত কি খোৱা।
কল্ড ড্ৰিংকত মই তোমাৰ কক' ক'লা খাওঁ বাহিৰা সেইটো তাৰ। তাৰপিছতে আৰু মোক মায়। ক'ব গ'লে ফূৰ্তি খাই বহুত ভাল পাওঁ, সৰুৰে পৰা ফুৰ্তিলে হেঁপাহ। ফুটি খাই ভাল লাগে। তাৰ পিছতে সেনেকা টাইপে খাওঁ আৰু কক' ক'লা ফেণ্টা। সেনেকা তুমি।
মই তোমাৰ কল ড্ৰিংকচ আৰু এ স্পাইত ভাল লাগে।
অ স্পাইত।
আৰু নহ'লে বা তোমাৰ এই ককু কলা।
ক ক কলা আৰু নতুনকে যে কেম্প কেম্পাত। ওাইছেেইটো
সেইটো ভাল কিন্তু সেইটোত বেছি লাগাত। কে বেছিয়ে মিঠা থাকে।
অ অলপ মিঠা থাকে মাথাটো অলপ ধৰে, কিন্তু তাত কিন্তু এনে নৰ্মেল ইজি হয় অলপ বৰফ দি। খালে ভাল লাগে তাত।
অ অ মোৰ এই আমোলৰ সেইটো ভাল লাগে।
আমুল কুল অ অ লসছি। বছটোো উম উম ত। তে ঠিক আছে দিয়া ভালকে থাকিবা গৰমৰ দিন কেইটাত আৰু, বহুত গৰম পৰিছে সেয়ে আৰু স্বাস্থ্য হেৰি কৰিবা ঠিক আছে দিয়া, অ অ লগ পাম দিয়া হ'ব দিয়া। বাই বাই বাই।